এ এনে চাহ খাব লৈছো তই
মই আলহী আহিছিলে চাহকণ দি পেলাই
অ কিমান টাইমত পালিগে
পালোহি
অ গ'ল নাই তোৰ বয়েছফেন
গল গল
কেলে আহিছিলে বা
ইনেই
উম এনেই আহিছে কানে মানে উৎপাতকে মাতি আছে।
তাৰপিছতে ভাত দালি,
অও!
আমাৰ ঘৰত সোমবাই সোমবাই মাছ মাংস নাখায় কোনো, মই খাওঁ সোমবাৰে মঙলবাৰে মই বায়ে নাখায় কাৰণে বাকী কেইটা সবেও
অ হ মই নোৱাৰো আৰু এইবোৰ ব্ৰত কৰিবলৈ, শাওনৰ মাহটোহে পাৰিম চাগে সোমবাই যদি নাখামাও যেন তেনে কষ্টই মষ্ট তই,
খাবলৈ মন যায়।
উম আমাৰ মাছ আনিছে জিকাই মাছে বনাব কৈছো মাক,
অ'
ভোক লাগিছে আজি এনি মায়ে কি কৰিলে স্কুলৰ পৰা আহিলো মাক কলো মায়ে ভাত দালি বন থৈছে তাৰ পৰা দিম আছিলে মইও, কিবা এটা বনোৱা বুলি ক'লো তাৰপা চোৱাবিনে আলুয়ে এনেকে দিম দি বনাই বনাবলৈ দি, মই বনালো মানে বনোৱাৰ পিছত ফোনত ফোন এটা আহিলে, কথা পাতি আছো মাক চাবলৈ গলো মায়ে মায়ে ভিতৰলে গ'ল পাহৰিলে নেকি নাচালে তোৰ কেৰাহিত কেৰাহী কলা হৈ, বিনো নাই আলুও নাই ডিমো নাই ক'লা হ'ল চব চয়া। এঘণ্টা মান সিজাই থৈ দিছে। তাৰ পিছত তেনেকে দালি হ গোটেই ভাত খাই দিলো মই এয়া ভোক লাগিছে ভোক লাগিছে মাক বনাবলৈ উঠাইছো এতিয়া বস্তু এটা বনাম মই, ৰিছ পিঠা কেটলি পিঠা বনাম কেটলি পিঠা নহয় এইটো কেকৰ নিচিনাকে বনাম। এই ন হ'ব কাইলৈ খাবলৈ আহিবি।
অ থৈ দিবি।
উম তই এই চাহও নাখালি একোৱে নাখালি কাইলৈ আহিবি দেই ৰাতিপুৱা অ ৰাতিপুৱা নহয় মানে,
আবেলি যাম ৰাতিপুৱা নহয়।
আবেলিলৈ আহিবি থৈ দিম এই বৌয়ে শিকাইছে ৰেচিপি এটা তেনেকে বনাম আমি যে ভাত, ত দিয়া পিঠাটো এনেকে জৰা কেনেকে বনা মই আকৌ হেৰি এনেকে উম এই কি বুলি কয় পানী ঘুটি এনেকে হেৰি কৰি লম নহয় তাৰপাছত, চালনীয়ে চেকি লওঁ চেকা পিছত চালনী অ তেনেকে ম আমাৰ বাহহতে মানে নবৌহতে বেলেগকে বনাই বৌহতে তাই আজি শিকাইছে সেই পিঠাগুৰি খুন্দি লবলৈ গৈছে খুন্দাৰ পিছত এ কেৰাহীখনতে, নাৰিকলে চেনি এনেকে ভাজিব কৈছে তাৰপিছত পিঠাগুড়িলৈ এনেকে সানিব কৈছে। তাৰপা সেনেকে খানা পিচত মিক্স কৰি পিনে অ কেটলি ভিতৰত, উ! কেটলি ভিতৰত সেই কেটলিত সেই দি দিব কৈছে তাৰপিছত, তেনেকে দি পিনে সিজাব কৈছে তাৰপিছত সিদিনা আমাৰ ঘৰত দি পঠাইছিল দাদা হাতত খাবলৈ ইমান টেষ্টি লাগ। এ মই এনেই কষ্ট কৰি থাকো মই আজি তেনেকে বনাই চাম।
বনাবি বনাবি
কি হ'ল?
উ!
অ ইমান ঘৰ পোৱা নে, হ পাপা গলম এ ইণ্টাৰনেটৰ আমাৰ আজিকালি আকৌ হেৰি ইণ্টাৰনেটো মানে তটো, তিয়াও
এই
কিছুমান অপব্যয়ৱহাৰটো বহুত বেয়া হৈছে।
অ বহুত বেয়া হৈছে সঁচাকে
মানে ইণ্টাৰনেট হেৰি কি বুলি ই হে কিছুমান ক্ষেত্ৰত ভালো হৈছে আগতেতো
ভালো হৈছে কিছুমান ক্ষেত্ৰত বেয়া ভালো কিছুমান ক্ষেত্ৰত বেয়া হৈছে
এয়া মানে কি আগতে চিঠি বতৰহে আছিলে এতিয়াতো বাৰু মোবাইলতত যিদি মানে কথা পাতিব পাৰি তই ইয়াত থাকিলো লড অ
নাই যিমান খিনি ভাল হৈছে সিমান খিনি বেয়াও হৈছে ভালকে ললে ভাল আৰু বেয়া একে ললে বেয়া
বেয়া মানে কিয় আজিকালি তোৰ বেছি ক্ৰাইম হৈছে যে এই চাৰ্ভা অপৰাধী আকৌ কিছু এটা ছচিয়েল মিডিয়াত পতককে ভাইৰেল হৈ যায় আজিকালি দেখোন কিবা এটা কিবা এটা নৰ পতককে ভৰাই লৈ যায় তো
সেইটো আজিকালি চাইবাৰ ক্ৰাইমতটো
উম আৰু কিয় আজিকালিটো চব বৰ মানুহৰ হাতে ঘৰে ঘৰে মানে জনা নজনা পঢ়া ন নপঢ়া সকলো মানে সকলো ম টি খুজিলে টি টো দি দিয়ে
ঘত সেইখিনি মানুহো বেছিয়ে হৈয়
অ সেইবিলাক চাৰ বা বৰধ ফোন গ'লে অটি চিয়া মোবাইল হেক হয় কেতিয়াবা বেংকৰ কিবা অটিতিয়া পইচা হেক হয় নজনা মানুহেতো সেইটো কাৰণে বেয়া হৈছে উম চাহ বা অপৰাধীৰ কাৰণে এইব অতিছতপি জনা মানুহে দিয়ে আৰু কিছুমান নজনা মানুহো ঘপকে দি দিয়ে
নি দে
এটা কৰবাত হওক হওক মানে উম পতককে ভাইৰেল হৈ যায় আগতো এইবোৰ উম আগতো ছোৱালী মানুহৰ কিবা হ'লেওতো একো কোনো গমেই নাপায় খা খবৰো একো নাপায় আজিকালিতো ত ঘকে মানে স্বীন হ বনাম কেলে ওলাই'চিয় মডিয়াৰ জগতে ওলাই পতকে বেয়া দিশতটো প্ৰতি বেছিকে ওলাই ভাল দিশতটো নোলায়
নোলা চাবিচোন যোনখিনিয় ভালকে তই ফটো এখন দিবি সেইটো বস্তু টো লাইক কমেণ্ট বা ভাইৰেল নহয় কিন্তু তই এনে কিবা এটা দিবিচোন যিকোনো ফটো এটা এক কৰি কিনে এহঁতৰ স তোৰ এতিয় লৰা আছে লৰা বাচোন কিমান কাপোৰ বোৰ কেনেকে পিন্ধে ছোৱালী মানুহৰ কাপোৰ পিন্ধি
অ কাপোৰ পিন্ধা লৈ কিবা লৈ মানে ভাল কিবা প্ৰতিভা এটা যদি তি পতককে ভাইল নহয় কিন্তু কিবা এটা বেয়া হেৰি এটা দিলে মানে একদম ভাইৰেল হৈ মিলিয়ন মিলিয়ন ভিউজ আহি যায় অ এইবোৰ মানুহৰ দৰতে হৈছে মানুহে চচিয়েল মিডিয় মানুহৰৰে ন মানুহে যদি ভাল হেৰিত কয় তেতিয়া চচিয়েল মিডিয়াতটো ভালে হ'ব এতিয়া
সেইটোকেইটো চচোন এতিয়া সেইটোয়ে চাচোন মেটাই আইটোকে চা মটাই আইটয়ে চাচোন ভাল যিমান কৰিছে, কিবা এটা কাম হয় সোনকালে কৰি দিয়ে কিন্তু এতিয়া- কিছুমানে কিমান বেয়া বেয়া কাম কৰি থাকে।
উম- অ- পা- আৰু ৰকম-ৰকম সেই কাপোৰ থাকিলেও নথকা নিচিনা বনাই দিব পাৰি আজিকালি। এ-আই অ- সেইবিলাক আগতে মানে- বছৰে বছৰে কিবা এটা এটা নতুন সৃষ্টি হৈ হৈ গৈ আছে।
তাই ইয়াতে জল্দি কিবা এটা কাম
আৰু পঢ়াৰ ক্ষেত্ৰত সেইবোৰ নহয়। এইবিলাক জয়, ফটো মৰাই ভাইৰেল হয়। আজিকালিতো একদম পুৰা মানে আগতেতো একো নাছিলেই। এতিয়া নতুন-নতুন মানে আৱিষ্কাৰো আহি আছে। বেলেগৰ ফটো বেলেগৰ ডিঙিত লগাই দিয়ে সেইবোৰ।
আজিকালি বাচ্ছা লৰা-ছোৱালী এটাৰ ফেচবুক, ইনষ্টাগ্ৰাম,
ল'ৰা ছোৱালী বিলাকতো বেয়া হৈছে, আগতেটো খেলা- ধূলা, আজিকালিতো অকল পোৱালি এটা জন্ম হোৱাৰ লগে-লগে মোবাইলটো দি থৈ দিয়ে।
আকৌ লোকৰ মোবাইল টোলে বাট চাব লাগে। মোবাইল
অ' আমি অনলাইন ক্লছৰ কাৰণে ঘৰত মোবাইলে ললে তথাপিও মোবাইল, মেছেজ এটা লিখিব নাজানো, কিবা নাজানো, একো নাজানো। আৰু খেলিবলৈ যাও আগতে কিমান ডাঙৰ হোৱা লৈকে।
খেলাই আৰু আগতে আমি খেলিবলৈ হে যাওঁ খেলাহে ধান্দা।
অ', আগতে আমি কিমান খেলিলো। মইতো বহুত দিন মানে ডাঙৰ হোৱালৈকে,
মই খেলিছো মই-মইতো এতিয়াও এই তোৰ পোৱালী কেইটা আহিলে মই ক্ৰিকেট খেলোৱা মানুহ গম পাৱ?
সেই উম,
তোমাৰ মানে আজিকালি ল' ছোৱালী বিলাকে
আজিকালি ল'ৰা-ছোৱালী বিলাকে খেলা- ধূলা মানে ল'ৰাবিলাকে কেতিয়া কেতিয়াবা ক্ৰিকেট খেলে। কিন্তু লৰা-ছোৱালী বিলাক মোবাইলটোৱে দি থৈ দিয়ে সৰুতে। জন্ম হয়ে মোবাইলৰ ভিডিঅ চাই সেইকাৰণে খেলা-ধূলা এইবোৰ নাইকিয়া হৈ গৈছে। নাই আজিকালি নেখেলেই।
আমিও বাৰু মোবাইলটোৱে দি
অ' কান্দিলে মোবাইল অকন মোবাইল- মোবাইল চব হেৰি কৰিছে। কিছুমানে ভাল ব্যৱহাৰ কৰিছে। মানে গেম খেলি মানে গোটেই, কিছুমান ল'ৰা-ছোৱালী চাবি চোন গেম খেলি-খেলি মগজটো বেয়া হৈ
গেম খেলি-খেলি মৰিয়ে যায়গৈ। এতিয়া আমাৰেই মগজটো বেয়া হ'ল। আগতে মগজটো যেনেকুৱা আছিল সেই এতিয়া কথা এটা মনতেই নৰয় সোনকালে। বহুত কিবা জলদি হাই-ছেকেণ্ডৰী লৈকে কথা এটা পতককে পঢ়িলে মনত
অ' এতিয়া ভালো গৈছে বেয়া কৰাৱা নাই। কাৰণ আমি এতিয়া স্কুলত চবৰে মানে- চবৰে মানে ঘৰত তেতিয়া অ' কিবুলি কয়, পঢ়া হেৰি নাথাকে ন? কিতাপ চবেই কিন দিব নোৱাৰে এতিয়া মোবাইলৰ জহতে পঢ়িব পাৰে। মোবাইলতে চব মানে বুজি
বিদেশতে পঢ়ি থাকো সেনেকে মানে,
মবাইলৰ যহতেতো চব কৰিব পাৰি এতিয়া কিছুমানেটো মানে মোবাইলতে পঢ়ে ন? কি বুলি কয়, তোৰ ডিএল এড বিল এড ত চব মোবাইলতে। এ পি এচি লৈকে মোবাইলত ক'চিং কৰে। অনলাইনত ক্লাছ কৰে সেইবোৰ কাৰণে ভাল হৈছে।
ভালকে পঢ়া শুনি ভাল বেয়াকে কোৱা খিনি বেয়া। এতিয়া মেটাই আদি কিমান ভাল কাম কৰিছে। এতিয়া চাচোন এই গান উলিয়াইছে, মানুহে কিবা কৰিছে, ভাইৰেল হৈছে।
এইটোৱেই মানে দিনক দিনে মানে কিবা এটা, অপ হেৰি নতুন শিষ্টি আৱিষ্কাৰ হৈ-হৈ গৈ আছে আগতেো নাছিলে যে মোক কাপোৰ চেঞ্জ কৰা মোক চেঞ্জ কৰা এইবিলাক নাছিলেই ন এ আই টি এইবোৰ একো নাছিলে এতিয়াতো এ আই মানে।
এ আই সব।
উম, এ এই এতিয়া-এতিয়া সে আকৌ কি ওলাবলৈ এতিয়া বাকি আছে চব মানে নতুন, নতুন চিষ্টেমে বেয়া কৰিছে। উম, নতুন সৃতিয়ে বেয়া কৰিছে গপক্কে কিবা এটা মেছেজ কৰিম এতিয়া ভাইৰেল হৈ যাম।
সৰু ল'ৰা-ছোৱালী খিনি এতি গেম খেলে গেম, মোবাইল নিদিলে ভাত নাখায় কিবা নকৰে সেইটো মানে এট্ৰকচন হৈ গলগে মানে আৰু সেইটো লাগিবই কৰিব
খেলাটো বাৰু সৰু কথা আৰু কিবা এটা মানে, বহুত বহুত ফতককে গুচি গ'ল বহুত গৈছে আও
এই গেম খেলাটো মানে কিছুমান মৰিয়ে যায়গে হঁত চোন গেমৰ যহতে কিমান ল'ৰা-ছোৱালী মৰি গৈছে। মৰি যায়গে পাগল হৈ যায়গে কিমান সৰু সৰু ল'ৰা-ছোৱালী অকল ফোন ফোন ফোন।
উ ফোন ফোন অকল ফোন, ফোনটো দি
ফোনটো দি থৈ দে সিহঁতক বেলেগ নালাগে।
উ কিছুমানে, কিছুমানে ফোনৰ জহতটো মানুহ এটা আহিলেও নামাতে দেখোন আগতেটো আমি কিমান জেঠাই পেহী যোনেই নহওক আও গাঁৱৰ মানুহ আহিলে হ'ল আজিকালি ফোনটে অহাৰ লগে লগে মানুহ ওলাই নাহে
ওলাই আমাৰ হৈ যায় ন এই ফোনটো আহিছে পাছত যাম।
অ আমি বাৰু এতিয়া ডাঙৰ হ'লো সৰু পোৱালি লগ কথা কৈছো মানুহক শিষ্টাচাৰ কৰিব নজনা মানুহক মাতিব নাজনা মানুহ চিনি নোপাৱা হ'ল।
এতিয়া সেতি নাজানে কোননো কি হয় মানে গমেই নাপায়, ফোনটো কাৰণে সেতে ভালকে ব্যবহাৰটো ভালকে কৰিব লাগে। এটা এটা বস্তু চচিয়েল মেডিয়াত দি দিব লৈছিলে যে ইমানটো থাকি কৰিব পাৰিবি তাতকে বেছি নোৱাৰে মানে কি মিডিয়াত পইচা দিব ক কৰিম সেইটোতে ভাগ গুচি যায় মানে
আজিকালিতো তো কিমান ব্লেক মানি পা ধৰি লৈ ন লোকক এ আজিকালি আগতে পইচা দশ টকা এটা মানে একো নকৰিলেও পইচা নাপায় মানে কিবা এটা কৰিবই লাগিব আজিকালি ব্লেক মানিয়ে কিমান হেৰি হৈছে মোবাইলৰ যহতে লোকৰ একাউণ্ট চুৰ কৰিছে কিবা কৰিছে ব্লেক মানি কিমান মানুহে ব্লেক মানি কৰি আছে।
এইবাৰ আমাৰ ডিপাৰ্টমেন্টৰ এটা চাইবাৰ ক্ৰাইমত ফচি কিনি সেইটো উলিয়াই দিলে নহয় আমাৰ কলেজ
উম এইবোৰ পুলিচও শাসন নকৰা হ'ল মানে বিলাক পৰা কাৰা শাস্তি দিব লাগে তেতিয়াহে পইচা পাই য আৰু চ আজিকালি পইচা মানে তোৰ কি আৰু। মানে বহুত দুখীয়া মানুহো, আজি দুখীয়া হৈ আছে এদিনৰ ভিতৰত মানে অট্টালিকা সজাব নিচিনাকে মানে হেৰি কৰে। ইমান সহজে পইচা মানুহে নাপায় নহয়। গোটেই গোটেই অপৰাধ, লোকৰ একাউণ্ট হেক, হেংকিং অ বেয়া কাম কৰি পিনে লোকৰ একাউন্ট ব্লেক মানি কৈ কৈ মানুহ কিমান হেই হৈ আছে। ম'বাইলৰ জহতে হৈছে আৰু কিছুমান চাবিহা একাউন্টত তই তোৰ গুগল পে' টো পইচাৰে কাটি দিব মানে কিছুমানৰ স্কেনাৰ পইচা মানে তোৰ দিছো বুলি কয় নোসোমাই।
আকৌ তোৰ এই ঘপকেটো ফোন কৰিব ফোনটো কৰো বুলি কয় ফোনটো কৰিয়ে পইচা কাটি দিয়ে, একাউণ্টৰ পৰা নাই
বাট হেই কৰে সেইকাৰণে একাউণ্টত পইচা ৰাখিবলৈও ভয় লাগে।
কেতিয়াবা লগৰ লৰা-ছোৱালীখিনিও কয় চাবিচোন বোলে দেচোন ফোনটো, দে বুলি কৈ ফোন কৰি বেলেগ কিবা কৰি দিয়া হম তৎক্ষণাত পইচা কাট খায় যায় মানে একদম খতম
একাউন্টত মই আগতে বুজি নাপাওঁ কিবা কৰি দিওঁ, কাবাক ঔটিপি দি দিওঁ।
সেইটোৱে মানে দিগদা হৈ যায়গে কেতিয়াবা মাহত দেই
তাৰ মানে মোবাইলত পইচা থবলৈও ভয় লাগে মানুহৰ
এতিয়া চোন গুগল পে ফোন কেতিয়াবাতো এই পতক কেনে এ, শূন্য এটা বেছিকে গ'লেটো গুচি গ'ল।
অ', গুচি গ'ল আগতেতো এইবোৰ গুগল পে' নাই, কিবা নাই, আগতে কেছ আৰু। এতিয়া গুগল পে হেয়ি হোৱাৰ পৰা পইচা হাতত ল'বলেয়ো ভয় লা
আজিকালি হাতত পইচা ল'বলেই ভয় মানুহৰ ক'ত, কি, কৰি দিব কোনো ঠিক নাই। সেইটোকে ভাত এই আলহী আছিলে গৈছেহে মানে এইবোৰ। ম, বায়ে ভাত বনাব লৈছেহে।